সেইয়া বহি আছো। তুমি?
মই কিবা কম্পিউটাৰ ক্লাছ গৈছিলো যে ঘৰ আহি আছো। চাহ খালা? অহ ভালেই। তোমাৰ?
ভালেই মোৰ।
অহ, চাহ খালা?
নাই বনাই আছে বাইদেউৱে
অহ
উম
বাকী কি কৰি আছা এতিয়া?
এতিয়া বৰ্তমানতো একো কৰা নাই মই
অ'।
তুমি?
মই পঢ়ি আছো।
অ', কিহত?
মই বি এ পঢ়ি আছো।
অ'।
তুমি?
ময়ো বি এ পঢ়ি আছো এতিয়া।
কিমান চেমিষ্টাৰ?
মোৰ ফিফট।
অহ'।
বাকী তোমাৰ ঘৰ ক'ত?
মোৰ সেইফালে মিছা মাৰিফালে।
অ', মিছা মাৰিফালে।
তোমাৰ?
মোৰ তোমাৰ এইটো হেৰি চাৰি দুৱাৰ।
উম', কোৱা আৰু।
ঘূৰি ভাল পোৱা নেকি ট্ৰেভেলিং কৰি?
উম', পাও কৰ'বাত যাবা নেকি?
অ', যাম বুলি ভাবিছো মানে পাৰ্টনাৰ লাগে আৰু। যদি পাৰ্টনাৰশ্বিপ কৰা তেনেহ'লে যাম আৰু মিলি। এইফালে অৰুণাচল ফালে অ-অৰুণাচল ফালে যাম বুলি ভাবিছিলোঁ।
তোমাৰ লগৰো আছে চাগে?
অ', তুমিও-তুমিও লগ ধৰিবা কোনোবা যদি আছে যদি আৰু।
অ', হব বাৰু মোৰ লগৰ কেইজনীক কম। উম', অহ'।
আৰু এনেই কিবা কাম চাম কৰা নাই মানে বিজনেচ চিজনেচ কিবা ভবা নাই এইবিলাক?
উম, এতিয়া কৰা নাই বাৰু, কিন্তু এনে মানে কাপোৰ চিলাই থাকো।
অ', কাপোৰ চিলোৱা। সেইটো বাৰু তোমাৰ পইচা সেইটো আছে বাৰু। উম'।
তুমি কি কৰা এতিয়া?
মই বৰ্তমান তোমাৰ মাছৰুম যে লাফো? এইটো ঘৰত এটা কৰিব নোৱাৰে জানো খেতি সেইটো কৰিম বুলি ভাবি আছো মানে। বৰ্তমান কৰা নাই। ধৰি লোৱা সেইটো দি অলপ অ', সেইটো মানে তোমাৰ কৰিম ধৰা তাৰপিছত তোমাৰ অলপ ইনকাম হলে সেইটো প্ৰফিট হোৱাটো কলেজ কৰি থাকিলে সেইটো সেইটো পইচাতে হ'ব না, তেতিয়া ঘৰত খুজিব নালাগে। তেতিয়া নিজৰ-নিজৰ নিচিনা নিজেই কৰ নিচিনা হ'ব আৰু। বাকী এনে মই স্কুলত কৰি আছিলো। তাৰপিছত তোমাৰ এই ছেভেন্তি ফাইভ এতেন্দেঞ্চ লাগে যে কলেজত, সেইকাৰণে মই মানে স্কুলত নাই যোৱা।
উম'। ঠিকে আছে এনেকে।
উম'।
উম'।
বাকী তুমি, নাই-নাই পোৱা নাই, নাই পোৱা। বাকীত ঘ-ঘূৰিব পালেতো ভালেই লাগে বাৰু।
অ'।
এইখিনি গোটেই টাৱং চাং চব ঘুৰি আহিলো হয়, যদি যোৱা।
অ।
এইফালে পাহাৰ এতিয়া এইফাল এতিয়া মান হেৰিটো ভাল হ'ব না ঝাৰণা ৰ্ণা বলে পৰি থাকিব, বহুত ভাল লাগিব। কিবা চাই আৰু।
অ আৰু শ্বিলং যোৱা কথা ভাবি -
অ শ্বিলং ন, তাতো অ সেইটো চেৰাপঞ্জীত যাব পাৰি। চেভেন চিচতাৰ ৱাটাৰফল চাবলৈ অ। সেইটো টো মোৰ আশা সেইটোত মানে যাব মন আছে বহুত। চেভেন চিচতাৰ ৱাটাৰফল চাবলৈ।
পাৰি মানে এনেকে যাব, অ এতিয়ালৈকে মানে হেৰি কৰা নাই, মানে লগৰ খিনি কৈ আছে। ওচ যাম বুলি কৈছে এনে উম।
মানে ফিক্স হোৱা নাই আৰু যদি ফিক্স হয় মোক ক'বা ময়ো যাম। আৰু মোৰ লগৰ কেইজন মানকো লৈ যাম।
অ হ'ব বাৰু। আমি মানে সুধি পুছি বুলি ক'ম আৰু।
অ আৰু ঢেৰ জেগা আছে নহয় ফুৰিবলৈ তেনেকে।
অ।
উত্তৰাখণ্ড আছে।
উম।
তোমাৰ আৰু এনেকে কামাখ্যাও যাব পাৰি।
উম।
জোগাতো বহুত আছে আমাৰ নৰ্থ ইষ্টত।
উম।
ঘুৰো বুলি কলে।
অ। পিছে কামাখ্যা যাই পাইছা নাই?
মানে মোৰ অ এবাৰেই গৈছিলো। ত তেতিয়া মই সৰু আছিলো তেতিয়া মানে ইমান নহয় আৰু ক্লাছ নাইন টেন মানত আছিলো চাগৈ তেতিয়াই যোৱা আৰু।
অহ।
এতিয়া যোৱাই নাই এতিয়া চাগৈ আৰু কিমান হেৰি হৈ গ'ল বেলেগ হৈ গ'ল যেনেকৈ অগ্নিগড় খনে এতিয়া কিমান বেলেগ হৈ গ'লগে সেই তেনেকে
মানে আমি যাম বুলি ভাবিছো মানে ফেমিলি আৰু ফেমিলি যাম বুলি ভাবিছো। আৰু মানে আমাৰ মাহঁতে কৈ আছে উম তোমালোকৰ ফেমিলি যাই যদি ক'বা
অ মানে দুখন ফেমিলি একেলগে যাব ন? দু দুখন অ আৰু কোনোবা কোনোবা গ'লে যাব পাৰে।
অ অ আৰু মানে আমাৰ গাঁৱৰ খিনিও যাব মানে উম।
এই দশ তাৰিখে? অ। পাৰি যাবলৈ ইচ্ছা কৰিলে ইচ্ছা মানে কি আৰু নাম মন্দিৰত যাব লাগে আৰু সেইবিলাক। কি নো এদিনহে আৰু।
তুমি সুধি কুচি লবা মানে তোমাৰ যদি পৰিয়াল
অ অ ময়ো যাম সেইটোৱে টো সুধিম চবেই যাব যদি মানে ঘৰত ময়ো যাব লাগিব না।
অ উম মানে অকল লগৰ লগত ফুৰিলে টো নহ'ব
অ অ সেইটোয়েইটো চবৰ লগতে টাইম দিব লাগিব কেতিয়া কাৰ কি হয় কোনো নাজানে
পিছে তোমালোকে কেতিয়া যাম বুলি ভাবিছা অৰুণাচল অহ
অৰুণাচল উম আমি বিশ মানত যাম বুলি ভাবি আছো বিছ মানত গৈ তিনদিন মান ধৰা ঘুৰিম জাগা বিলাক চাম
অহ
তাৰপিছত আহিম আকৌ ৰিটান তিন চাৰি দিনমান লাগিব আৰু এনেতো জাগা বহুত আছে না চাবলৈ মোৰতো মানালী চানালী এইবিলাক চবতে যাব মন আছে
অহ
এইবিলাক ঘূৰি আকৌ এইফালে পিছত আকৌ নেক্সট যেতিয়া মানে হয় সময় খাটি পইচা চইচা মিলি যায় তেতিয়া আকৌ মানালী চানালি যাম আৰু
যদি এনেকে মানে তোমাৰ ধৰি লোৱা এইটো ফ্ৰেণ্ডশ্বিপত থাকা টো তেনেহলে যাব পাৰি আৰু পিছলৈও আকৌ মিলাই মিলাই
অ তুমি ক'বা মানে মিলাই পেলাই হেৰিয়ে আমি মানে
অ অ কম কম
ক আৰু
পিছে ভাত খালে নাই
ভাত মই অথনি কম্পিউটাৰ ক্লাছ যাওঁতেই খাই গৈছিলো।
অঁ কিহ কি কি খালা।
বনাইছিলে তুমি খালা কি চব্জি আছিলে তোমাৰ
আমাৰ মাছ। শুনাইছে আমাৰ মাছ টকাই
তোমালোকৰ ফালে ঘুৰিব জাগা আছে নে নাই এনেই
আমাৰ ফালে এনেকুৱা নাই বাৰু জেগা ফুৰিবলৈ
পিকনিক প্লেচ কিবা এনেকুৱা।
পিকনিক প্লেছ আমাৰ এই ফালেকে নদী পাহাৰ এনেকৈ আছে বাৰু আহিব পৰাকে। কিয় তোমালোকে পিকনিক হেৰি কৰিবা নেকি
অ ভাবিছিলো যাওঁ যদি ভাল হয় জেগা খিনি মানে চাব পৰা তেতিয়া পাৰি আৰু ধৰা উম সেইকাৰণে
মানে জেগাকন ভালে বাৰু যদি আহা কিন্তু এতিয়া বাৰিষা বতৰ মানে পানী অলপ মানে বৰষুণ দিলে মানে পুৰা পানী আহিয়ে যায় আৰু নদীখনত উম হেকানে মানে ইমান এতিয়া মানে ভাল নহয় আৰু উম
অ মানে পুৰা নদীখন ভৰি যায় আৰু
অঁ
মানে ধৰি লোৱা তোমাৰ পিকনিক খাবলৈ হলে মানে ধৰা তোমাৰ খৰাং দিনত যাব লাগিব মানে। অ'।
তেতিয়া মানে বতৰটো কেতিয়া মানে বেয়া কৰি দিয়া মানে ঠিকাত নাই আৰু, উম'।
অসুবিধাও নাই যিয়ে নেকি বৰষুণৰ বাচিব পাৰে।
উম', আৰু কোৱা তোমালোকৰ খেতি কৰে নাই।
নকৰে। অ', খেতি নকৰে-নকৰে না নকৰে। তোমালোকে কৰা চাগে ন? মইহে শিকি আছো নাৰ্চাৰী। অ', মই মানে নাৰ্চাৰী অলপ কাম চাম শিকি আছো মানে পিছলৈ কামত আহিব অ', শিকি আছো। ম
আমিও মানে শিকিছিলো যে গছ ৰোৱা। মানে আধাষৰীয়া হৈ গ'ল আৰু।
অ'। মানে নাৰ্চাৰী শিকিলে বহুত ভাল আৰু মানে শিকি লওঁ অ', মইতো তোমাৰ বিশ দিনৰ লৈছো।
অ', আৰু মানে বাৰ দিনৰ আছিলে, উম'। কোৱা?
মানে ব মই শিকি আছো বিশ দিনৰ তো সেইকাৰণে বিশ তাৰিখৰ পিছত যাম আৰু এইফাল অৰুণাচল-চৰুণাচল ফুৰিবলৈ। এইটোও কৰি আছো না এতিয়া আগবেলা এইটো কৰো পিছবেলা কম্পিউটাৰ ক্লাছ যাও যে। মানে ফৰেষ্ট-ফৰেষ্টৰ হেৰিৰ পৰা কৰিছো মানে মই তোমাৰ চৰকাৰী যোনটো হয়। য যিয়ে নেকি চাৰ্টিফিকেট এখন দিলে পিছলৈ মোৰ কামত আহে। সেইকাৰণে মানে মই সেই আমাৰ এইফালে ফৰেষ্ট অফিচ আছে না তাতে এ মানে তিনিখন আছে তোমাৰ নাৰ্চাৰী। ত মানে প্ৰথম খনত কৰিছো ছেকেণ্ড খনৰ যোনজন আমাৰ চুপাৰভাইজাৰ তেওঁ চাইন দিব আৰু তাৰপিছত তোমাৰ মানে এদিন পাহাৰত লৈ যাব প্লেনটেশচন কেনেকে কৰে।
উম'।
যাব মানে কৈ আছিলে। মানে ভাল আৰু মানে নিজৰ মৰজিত কৰিব পাৰি মানে ধুনীয়াকে বুজাই দিয়ে তাৰপিছত আৰু বিন্দাজ কৰি থাকো আৰু মানে।
অ'।
উম
ঠিকে আছে এনেকে বাৰু তোমাৰ
অ', চব শিকিব লাগিব নহলে আৰু জীৱনটো কেনেকে চলিব? সেইয়াই টো। অ', বিজনেচ মই ভাবিছো বাৰু গাহৰি ফাৰ্ম এখন খুলিম বুলি। তুমি? মানে ব্ৰইলাৰ ফাৰ্ম ন? ব্ৰইলাৰ ফাৰ্মটো বাৰু অলপ বেছি হেৰি লাগিব। ধৰা তুমাৰ লাইটৰ পৰা আদি কৰি চব লাগিব না ব্ৰইলাৰটো এতিয়া গৰমত থকা বস্তু না। এনেকে ঠাণ্ডা দিন হলে গৰম দিব লাগিব গৰম দিন হলে আকৌ ফেন দিব লাগিব মানে অলপ ইনভেষ্টটো বেছি কৰিব লাগে। কিন্তু তুমি গাহৰিত বেছি কৰিব নালাগে, ভালকে তুমি ফাৰ্ম খন বনালা গ হেৰিতটো গঁৰালটো, ত তাৰপিছত তুমি গাহৰি কেইটা আনি পুহি কেনে তাৰপিছত তাক খালি দানা দি থাকিলে হল তিনি টাইম। আৰু ব্ৰইলাৰৰ লগতো মানুহ এনি টাইম থাকিবই লাগিব দুজনমানান।
উম'।
টো তোমাৰ গাহৰিত বেছি আছে। ব্ৰইলাৰতো আছে কিন্তু তোমাৰ গাহৰিতো অলপ বেছি আছে মানে কষ্টটো কম প্ৰফিটতটো থাকে, কিন্তু ব্ৰইলাৰত কষ্টও আছে প্ৰফিতো আছে।
উম এনেকৈ মানে পাৰি কিয় আৰু মানে হেৰি মই যাক যাক কৈছো এনে ইনভেচ কৰিছে আৰু মানে ব্ৰইলাৰ পোহা এয়া
অ অ কৰিব কৰিব পাৰি যদি তেনে মোকো কবা ময়ো ময়ো পাৰ্টনাৰশ্বিপত মইও ইনভেষ্ট কৰিম অলপ মানে ফিফটি পাৰ্চেণ্ট
অঁ হ'ব মই তোমাক কম বাকী দিছে কৰি উম বাকী তোমাৰ গাহৰি ফাৰ্মৰ, গাহৰি ফাৰ্মৰ কৈছো
তোমাক কম দিয়া মই অ কি অ খুলিম এ এইকেইদিন মানে তোমাৰ এই মাহটো যাই লওক আৰু নেক্সট মাহৰ পৰা মানে আৰম্ভ কৰিম বুলি ভাবিছো হ'ব তেনে ন
অ ঠিক আছে দিয়া